হেল্ল' হয় মই শুনা পাই আছো
কি খবৰ ভাল ভাল
অ মোৰও ভালেই এতিয়া
কি কৰি আছা এতিয়া
এতিয়া এনে দুপৰীয়া সময়ত আছো
অ
বহি কেনে তুমি
ময়ো এনে বহি আছো বাহিৰত বৰ্তমান গাঁৱত আহিছোতো মই
হয় হয়
উম
অ
তুমি কিবা খালা নে নাই
নাই নাই এতিয়ালৈকে খোৱা লোৱা হোৱা নাই
কি শুনিছো তুমি কোৱা কোৱা
বাকী এইকেইদিন তুমি কি কি কৰি আছা এনে
কি মানে মই আজি আহিলো হে ইয়াত তে গাঁৱত বাকী এনে তাতে থাকিলে প্ৰেক্টিচ কৰি থাকো কেৰাতে ক্লাছ শ্লাছ লওঁ
অ অ অ
শুনিছো তুমি বোলে জইন কৰিম বুলি ভাবিছা
অ মানে ভাবি আছো
অ
হয় কিন্তু মানে এতিয়া এ বাহিৰতো অকমান মানে কাম চাম হৈ আছে আৰু সেইটো কাৰণে
অ
খ অ
ত' তুমি জইন কৰিলে জইন কৰিব পাৰা তোমাৰ ফিজিকেল ফিটনেচটো ভালে থাকিব
হয় হয় আৰু বাকী এনে তোমাৰ কাৰাটে প্ৰেক্টিচ কেনেকোৱা চলি আছে এতিয়া
অ মোৰ ঠিকেই চলি আছে যাও গধূলি গধূলি কৰো আৰু বাকী গধূলিতে এনে মই মানে মই শিকাও টো এতিয়া ত' চাৰি তা লৈকে উম আঠ আঠটা বজা চাৰিটাৰ পৰা আঠটা বজা মানলৈ কে মই মানে ষ্টুডেণ্টক শিকাও তাৰপিছত মই নিজৰ প্ৰেক্টিছখিনি কৰোঁ ষ্টুডেন্ট বিলাকো আজিকালি মানে বেলেগ বেলেগ ধৰণৰ আহা হৈছে মানে চম্ভালিবই নোৱাৰি কিছুমান
হয় আজিকালি চবৰে মানে চবে লাইফত ইমানে মানে এই মোবাইলৰ লগত মানে ইমান এটা মানে মানুহৰ কানেকশ্বন হৈ গৈছে যে আজিকালি বাকী চচিয়েল লাইফত কি হৈ আছে গমেই নাপায় একো কোনো
নাপায় নাপায় সেইটোয়ে মানে কিছুমান গাৰ্জেনেটো এনেকোৱাকে আহে যে মোৰ ল'ৰা ছোৱালী তোক লৈ লওক
অ, দূৰত থাকক হয় আজি আজিকালি একচুৱেলি মানুহৰ ফিজিকেল ফিটনেচটো নাইকিয়া হৈ হ'ব কাৰণে ধ ধৰিছে কাৰণ আজিকালি সকলোৱে খালি মবাইল চচিয়েল মিডিয়া, সেইবিলাকৰ লগতে ইমানখিনি ৰিলেচন আছিল।
এতিয়া এতিয়াৰ মানে ল'ৰা -ছোৱালী বিলাক ত' তুমি ক'ব পাৰা মানে কিছু মানে যদি হাণ্ড্ৰেড পাৰ্চেন্টৰ থাৰ্টি পাৰ্চেন্ট বা ফৰ্টি পাৰ্চেন্ট মানে কিছুমান গেম গেমত আছে মানে। বাকী চব মোবাইল বা চচিয়েল মিডিয়াই সৰু সৰু ল'ৰা- ছোৱালী বিলাক সেনেকুৱা ধৰণৰ।
হয় হয় আৰু চচিয়েল মিডিয়াত চচিয়েল মিডিয়াত ডিচট্ৰেকশ্বনটো বহুত হয়। সেইটো অকল এনেকুৱাই নহয় যে অকল তোমাৰ পঢ়া শুনাৰ পৰা তোমাৰ হেৰি হয় কিন্তু মানে মানুহে আজিকালি এ কথা পাতিব ন নাজানা হৈ গৈছে, কথাবিলাক ভালকে বুজি নাপ পাই, কাৰণ ক চচিয়েল মি মিডিয়াত ইমানে মানে মানুহ বিলাক ইমান হেৰি হৈ হৈ কেনে গৈ আছে আৰু বহুত অ কনটেন্ট বিলাক আহি থাকে আজি আজি কালি যোনবিলাক এপ্ৰপিয়েত নহয় বা যোন যোনবিলাকৰ লগত মানে ইমান একো লিংক নাই বা আমাৰ লাইফত ইমান এটা হেৰি ন নোহোৱা কন্টেন্ট বিলাক আহে।
ভালকে যি তি আহে মানে কন্টেন।
যি তি আৰু ছচিয়েল মিডিয়া একচুৱেলী আমাৰ যোনখিনি ভেলোয়েবাল টাইম টাইম হয় আমি সেই সেইখিনি আমাৰ ৱেষ্ট হয়। এতিয়া যেনেকেই, অ' এতিয়া কাৰাতেই নহয় কেনে যি কোনো গেম হওক ফুটবল, ক্ৰিকেট, টাইকাণ্ডো চবতে এটা এটা ফিজিকেল ফিটনেচৰ এটা এটা সেইবিলাক মাধ্যম হয়, সেইবিলাক চেল্ফ ডিফেন্স, ফিজিকেল ফিটনেচ আৰু সেইবিলাকৰ এটা মাধ্যম হয় আৰু সেইবিলাক কৰিলে আমাৰ টাইমটো ইনভেষ্ট হয়।
অ' সেইটোয়ে তোমাৰ মানে নিজৰ বডিটো ভালে থাকি
নিজৰ বডিটো ভাল থাকিল, মনটো বেলেগ আৰু মাইণ্ডটো ফ্ৰেচ হয়।
জই আৰু তুমি কিমান, কি মানে চচিয়েল মিডিয়াত ফ্ৰেণ্ডক লগ পোৱা আৰু গেমত ফ্ৰেণ্ডক লগ
ফ্ৰেণ্ডক লগ পোৱা বহুত পাৰ্থক্য থাকে। এটা আ নত তুন কমিউনুকেচনৰ থ্ৰু দি আমি বহুত কিবা কিবি আমি শিকিবও পাৰো আৰু লগতে আমাৰ গোট টেই দিনটো যিমান ছাত্ৰ -ছাত্ৰীসমূহ থাকে গোটেই সোপায় গোটেই দিনটো যেতিয়া পঢ়ে পঢ়ি কেনে যি যেতিয়া বাহিৰত যাই কেনে অকমান খেলে এক একেলগে ল লগৰ লগত যেতিয়া কথা পাতে সিহতৰ মাইণ্ডটো ফ্ৰেছ হয় আৰু পঢ়াত বেছিকে ম ম মন মনযোগ দিবৰ কাৰণে এইটোৱে সহায় কৰে।
সোমাই যায়।
মনটো অ' মানে এটা এটা ৰিফ্ৰেছিং মাইণ্ড টাইপৰ নিচিনা হৈ যায়, যোনটো মাইণ্ড টোক ৰিফ্ৰেছ কৰি তোলে।
এতিয়া মানে এ নাহে আৰু এ ক্লাবত মানে প্ৰেক্টিচতো আহিব মোৰ মোবাইবিলাক লৈ আহে তাতে সেইটোৱে ওলায়।
সেইটোৱে, ব্ৰেক পালে সেইটো ফ্ৰী টাইমত সেয়া
এতিয়া মানে একো ক'বও নোৱাৰি, এতিয়া কিছুমান গাৰ্জেনটো আছে অলপ ডাঙৰকে কিবা কৰি দিলে কমপ্লেইন আজিকালি মানে গাৰ্জেন বিলাকো বেলেগ হৈ গৈছে সেইকাৰণেও ল'ৰা- ছো ৱালীবিলাক চচিয়েল মিডিয়া এইবিলাক বেছি
বেছিকে সোমাই গৈছে। আ আ আজিকালি বহুত পেৰেণ্টছে টাইম নিদিয়া হৈছে।
নিদিয়ে, ডাইৰেক্ট মোবাইলটো দি দিয়ে, দি পেলাই সিহঁতে নিজৰ নিজৰ কামত বিজি হৈ
সিহতৰ নিজৰ নিজৰ কামত বিজি হৈ যায় সেইটোয়েই। এইটো সেইটোৱেইটো এটা বহুত ডাঙৰ চেলেঞ্জ আহ আহি গৈছে মোষ্টলি যোনবিলাক বৰ্তমান মানে শিক্ষক শিক্ষয়িত্ৰী আছে যোন বিলাক টিচিং লাইনত আছে সিহঁতৰ কাৰণে এইটো এটা বহুত ডাঙৰ চেলেঞ্জ কাৰণ কিয় এতিয়াৰ যোন যোনটো মানে বয়স সেই বয়সৰ ছাত্ৰ ছাত্ৰী সমূহক এই চচিয়েল মিডিয়া নামৰ বস্তুটোৰ পৰা দূৰত ৰাখি কেনে আকৌ নিজৰ লাইফত কেনেকে আগবাঢ়িব পাৰে কোনটো ষ্টেপত কেনেকে নিজৰ মনটো নিজৰ বডিটোক এটা ফিট ফিটনেছ ফিটনেছ এটা মানে ৰিফ্ৰেছিং মাইণ্ড এটা যোনটো দিব পাৰে যোনটো যোনটোৱে আমাক আগবাঢ়িবলৈ সহায় কৰিব সেইবিলাক এতিয়া সেইবিলাকো এ নিজৰ নিজৰ হেৰিৰ লগত এতিয়া সিহঁত এতিয়া এতিয়া মানে টিচাৰচবিলাকে সেয়াও এতিয়া ষ্টুডেন্টচ বিলাকক শিকাই আছে
নাই এতিয়া মানে শিকোৱা মানে হেৰি বিলাকে বেলেগ হৈ গৈছে আৰু মোবাইলটো মানে বহুত বেয়াও কৰিছে এতিয়া মানে কেনেকে কোৱা চোৱা এতিয়া ধৰি লোৱা স্কুলত কিবা এটা কুৱেশন দিলে আগতে এতিয়াই নিজে মাথা খটাই পেলাই কুৱেশনটো কিতাপৰ পৰা বিচাৰি বহুত কষ্ট কৰি লিখিছিল কষ্ট কৰি মানে নহয় নিজৰ ব্ৰেইনটোও চাৰ্ভ হয় সেইবিলাক কৰিলে কিন্তু এতিয়াই মোবাইলে চবাইলে ডাইৰেক্ট মাৰি দিয়ে দিয়ে এই বিভিন্ন ধৰণৰ এপ ওলাইছে কিবা ওলাইছে
হয় কুইক আহি যায় যোনটো কাৰণে অকমান মানে হেৰি মানে পঢ়াৰ লগতো অকমান মানে ডিচষ্টেঞ্চ এটা আহি আহি গৈছে
নিজৰ বেন্ডটো মানে নখটাই ত' সেইটো সে নিজৰ বেন্ডটো যদি নখটাই তেতি- তেতিয়াহ'লে একজামত কুৱেশ্যন এনচাৰবিলাক কেনেকৈ লিখিব সেইটোৱেটো আৰু ডাইৰেক্ট মুখস্থ কৰা হৈছে ডাইৰেক্ট মোবাইলত মাৰে নহয় নহয় মাইনণ্টেত
মাইন্ড প্ৰেক্টিচটো নহয় মাইন্ড টো শাৰ্প নহয় যোনটো কাৰণে ডাঙৰ ডাঙৰ পৰীক্ষাবিলাক যোন যোনবিলাক মেইনলি কম্পিটিটিভ একজাম হয় তাতে মানে এটা ক্ৰিটিকেল থিংকিঙৰ কুৱেশ্যনচ বিলাকত এটেম কৰিব কাৰণে অকণমান ডিফিকাল্
অ মানে সিহঁতে মানে সেইখিনিত মানে বজি যায় সেইকাৰণেতো মানে এতিয়াও যে ডাঙৰ ডাঙৰ ৰেংকিং বা সেইবিলাকৰ যে অফিচাৰ বিলাক যে আছে সেইবিলাকতো বেছিভাগতো আগৰ মানুহ ন
আগৰ মানুহ হয়
ইয়াতে মানে মোবাইল বা ছচিয়েল মিডিয়া ইউজটো মানে কৰে নকৰা নহয় কিন্তু বহুত কম
বহুত কমকে কৰে হয় হয় ছচিয়েল মিডিয়াই মানুহবিলাকক আনএক্টিভ লেজি সেনেকুৱা ধৰণ মানে কৰি পে পেলাইছে যোন যাৰ কাৰণে মানে মানুহ বিলাক বেলেকত ধ্যান দিব নোৱাৰা হৈছে
নাই নাই নোৱাৰা হৈ গৈছে সেটোৱে আৰু বহুত লেজি কৰি দিছে তুমি কোৱাৰ নিচিনা এতিয়াই কিছুমান গাৰ্জেন এনেকুৱা আছে মানে আমিয়ে দেখিছো আমাৰ যে প্ৰেক্টিচৰ আহত আমাৰ প্ৰেক্টিচত আহোতে গম পাই যে হেৰি মানে কি কৰে লগা হলে ল'ৰা ছোৱালী বিলাকক কষ্ট কমকে কৰাব আৰামত ৰাখিব কিন্তু মোবাইলটোৱে চাই থাকক লগা হ কষ্ট হব নালাগে মানে সেনেকুৱা ধৰণৰ
ত সেইটোতো মানে বহুত বেয়া হৈ যাব ন
কষ্ট নকৰিলে একো নাই এতিয়া কাৰণ কিয় এনেকুৱা দিন আহিছে যে এতিয়া অকল মানুহ পঢ়াতে নহ'ব অকমান এক্সট্ৰা ককাৰিকুলাৰ এক্টিভিটিজ অকমান ফিজিকেল ফিটনেচ সেই সেই সেই সেইবিলাকতো ধ্যান দিব লাগিব।
উম উম লাগিব লাগিব আৰু সেইটো নহয় যে অকল যে মানে বেয়াতোয়ে কৰে ছচিয়েল মিডিয়াই বা মোবাইলে ভালো বহুত আছে কিন্তু আজিকালিতো জানাই যে মানে
বেয়াটো হয় হয় আৰু মানুহ বিলাক কে নিজে বুজি পাব লাগিব যে সেইটো আমি কোনটো মানে কো কোনটো ক্ষেত্ৰত আমি তাৰে আমি ব্যৱহাৰটো কৰিব লাগে চচিয়েল মিডিয়া হওক বা মোবাইল হওক কাৰণ কিয় সকলোৰে ভাল বেয়া গুণ থাকে। আমি সেই ভাল গুণ খিনি আমি বিচাৰিখিনি আমি সেইটো ফালে দিয়া আমি যদি সেইটো যদি আমি প্ৰয়োগ কৰো তেতিয়াাহলে আমাৰ জীৱনত টো সি আৰু আগ বঢ়াব কাৰণে আমাক
অ অ এতিয়া এতিয়া মোৰ হিচাপ কিছুমান গাৰ্জেনে বা হেৰিয়ে ল'ৰা ছোৱালী বিলাকে সময় নাপায় আহিবৰ কাৰণে তাকে মানে অকল কেৰাটে বুলি নহয় বিভিন্ন হেৰিত ত' সিহঁতে যদি আহিব নোৱাৰে এতিয়া ম মোবাইল বা হেৰি ছ'চিয়েল মিডিয়াৰ লগত থাকে তাতে চাই পেলাই সিহঁতে ঘৰতে কৰিব পাৰে সেইবিলাক সেনেকুৱা ধৰণৰ অকল যে মোবাইলটো বহি ফালে চাই থাকিব লাগিব কথা নাই নহয় তাতে বত এক্স এক্সাৰচাইজৰ এইবিলাকো আহে। আনকি কিছুমান একজামত যেনেকে অ সেইবিলাক মানে বিভিন্ন বস্তু
বিভিন্ন বস্তু অহ সেইটোৰ এটা মানে ভাল প্ৰয়োগ কৰিব কাৰণে প্ৰথমতে নিজকে মানে শিকাব লা লাগিব যে মই এইটো বস্তুৰ মই ভাল প্ৰয়োগটোৰ ফালেহে যাম। মই নিজকে সময় দিম এইটো বস্তু
দেউতাকে সৰু'ৰা ছোৱালীবিলাকক শিকাব লাগিব যে তুমি তটো এইখিনিত ব্যবহাৰ কৰা। উম বাকী দিয়াতে
অ দিয়া ঠিকে আছে অ অ দিয়া লগ পাম।
দিয়া দিয়া ঠিক আছে
অ